হয় বি শুনা পাইছা?
অ, পাইছোঁ।
বাকী কোৱা ভালনে?
অ, অ হয় ভালেই আছো দিয়া, তোমাৰ ভাল?
আছো আছো মোৰো ভালেই। বাৰু আৰু কি কৰিছা?
অ মই মানে অকমান এই বজাৰ গৈছিলো, বজাৰৰ পৰা আহিলো। আহি পাই এতিয়া এনেই আছো আৰু এ সামাজিক মাধ্যমতে অলপ চাই আছিলো।
বাৰু তাকে আজি মানে, মই তোমাৰ মানে আগৰ কিছুমান এনে ধৰ বিষয় চাই আছিলো, তেতিয়া মানে মোৰ মোৰ মানে এটা বিষয় উ মনলৈ আহিলে, যে আমাৰ অসমত যেতিয়া বানপানী হয়। তেতিয়া তোমাৰ মানে বানপানীৰ সময়ত আমাৰ মানুহ বিলাকৰ মানে যথেষ্ট খিনি কষ্ট হয়, তেওঁলোকে মানে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হবলগীয়া হয়, আৰু সেই সময়ত ধৰা তেওঁলোকৰ খাবলৈ নাথাকে, পিন্ধিবলৈ নাথাকে, এ থাকিবলৈ ঠাই নাথাকে। সেইকাৰণে ভাবিলো মানে আজি এই বিষয়টোৰ ওপৰত অলপমান চৰ্চা কৰো নেকি, নে কি কোৱা!
ঠিকে ঠিকে একদম সুন্দৰ ভাল মানে বৰ্তমান সময়ৰ এক জ্বলন্ত তুমি সমস্যা পট্টা কথা আজি ক'লা, মানে আমাৰ এতিয়া বানপানী বুলি ক'লে, মানে এতিয়া উম বা গাঁও, চহৰ-নগৰ একাকাৰ হৈ পৰিছে। কাৰণ কিয় এতিয়া আমি যদিও এতিয়া মহানগৰত থাকোঁ, তথাপিওচোন আমি এতিয়া বানপানীৰ কৃত্ৰিম বানৰ কাৰনে কিমান আমি হাৰাশাস্তি ভুগিবলগীয়া হৈছে তুমি ঐত তো দেখি আছাই হয়নে?
সেইকাৰণে তো মানে আহ তোমাৰ কি হৈছে, বানপানীৰ সমস্যা টো মানে ধৰা' কেতিয়াও উ শেষ হৈ নাযায়। এইটো ধৰা যিমান খিনি তুমি পদক্ষেপ নোলোৱা কিয়, ওম উম কিছুমান অঞ্চলত এই সমস্যাটো থাকিবই। কিছুমান অঞ্চলত বাদ দিয়া আমাৰ গুৱাহাটী মহানগৰীতে, তোমাৰ এই সমস্যা ত মানুহ বিলাকে ভুগি থাকিব লাগে।
কিন্তু মই ভাবো? ইয়াৰ কাৰণ মানে কিছুমান মানুহৰো কিছুমান দুখৰ বাবে এইসমূহ কৃত্ৰিম বানৰ মানে সমস্যাৰ সৃষ্টি হৈছে। যিবোৰ মই পাছলৈ কম দিয়াচোন অকমান বহলাই।
হয়, নাই ঠিক আছে বাৰু কোৱা তুমি?
অ' মানে এতিয়া চাবলৈ গ'লে আমাৰ এই অঞ্চলটোৰ কথাই কৈছোঁ, এই ইয়াতে মানে কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে যিসকলে মানে তেওঁলোকৰ ঘৰৰ সমস্ত মানে আৱৰ্জনা, বয়বস্তু, লেতেৰাবোৰ মানে কি কৰে নলা- নৰ্দমাত পেলাই দিয়ে, যাৰ ফলত কি হয় পানীটো মানে বানপানীৰ আৰু যেতিয়া মানে বৰষুণ হয়, বৰষুণৰ পানীতো নলা- নৰ্দমাই দি যাব নোৱাৰে। যাব নোৱাৰাৰ ফলত সেই পানীখিনি গৈ ৰাস্তা পথত উঠে যাৰ ফলত মানে কৃত্ৰিম বানৰ নিচিনা সমস্যাৰ সৃষ্টি হয়। সেইটো মানে মই এটা কাৰণ ভাবি উলিয়াইছো। এইটো আহ তুমি কি ভাবা?
ঠিকেই কৈছা তুমি দেই। কাৰণ চাবা- আমাৰ মানুহ বিলাকে শিক্ষিত হৈ পিনেও অশিক্ষিত ৰ নিচিনা মানে ব্যৱহাৰ কৰে। অ, মানে তেওঁলোকে ইমান পঢ়া- লিখা তথাপিও মানে তেওঁলোকে কৰবাত ৰাস্তাই ঘাটে তোমাৰ খালী ঠাই পালে তাকে মানে তোমাৰ আৱৰ্জনাৰ ঘৰ বনাই দিয়ে। তাতে আৱৰ্জনাবোৰ পেলাব, আৱৰ্জনাবোৰ পেলোৱাৰ ফলত তোমাৰ তাতে জাবৰ- জোথৰবোৰ জমা হৈ যায় আৰু যেতি যেতিয়া মানে সেই উ'ম, ধৰা উ'ম কি বুলি কয় আৱৰ্জনাবোৰ কেতিয়াবা ধৰা তোমাৰ জীৱ আ বিভিন্ন ধৰণৰ চৰাই- চিৰিকতি হওক বা জীৱ- জন্তু বোৰে টানি, টানি লৈ যাই পিনে ৰাস্তাই ঘাটেও পেলাই আৰু নলা- নৰ্দমাটো মানে জমা কৰি দিয়ে। হা? তেতিয়া তাৰ ফলত তোমাৰ এই যেতিয়া নলা নৰ্দমাত জমা হৈ যায় তোমাৰ এই পানী বিলাক এ! নলা ন নৰ্দমা পানী বিলাক যেতিয়া ইফালৰ পৰা সিফালে বৈ যাব নোৱাৰে তে এতিয়া জমা হৈ কিনে আমাৰ ৰাস্তাত গোটেই বানপানীৰ সৃষ্টি হৈ যায়। নলা- নদমা নৰ্দমাৰ পানী বিলাক ওলাই আহে, মই তোমাক মোৰে তাৰ মানে এ উ'ম সেনেকুৱা এটা হেৰি কথা কওঁ দেই উ'ম, মই নিজে মানে এনেকুৱা এটা সমস্যাত অ প ভু সমস্যাত ভুক্তভুোগী হৈছিলো। আ'হ আজিৰ পৰা ধৰা প্ৰায় দুবছৰ আগৰ কথা। কি হৈছিলে যেতিয়া মানে এ মই অফিচৰ পৰা আহি আছিলো অহাৰ সময়ত তেতিয়া এ! বৰষুণ হৈছিলে যথেষ্ট খিনি এ বৰষুণৰ পিছত কি হৈছিলে? এ তাৰ পৰা মানে গাড়ী নচলা হৈছিলে এ একো- গাড়ী নাই, তোমাৰ অটো নাই, গণেশগুৰি পৰা আ অটো নাই তাৰ পিছত মই গণেশগুৰিত ৰখি ৰখি মানে মোটামুটি এক ঘন্টামান ৰখিলো। মানে গণেশগুৰিৰ পৰা যিটো যাম মানে তোমাৰ যাম ন এঘন্টাৰ পৰা যাম যেনেকে আছে তেনেকে আছে। তাৰ পিছত উপায় নাপায় কি কৰিলো কিছুমান মানুহক দেখা পালো যে তেওঁলোকে খোজ কাঢ়িয়েই যাই আছে। ফুটপাতে, ফটপাতে ত ময়ে সেই একে কাম কৰিলো ফুথপাতে খোজকাঢ়ি, খোজকঢ়ি গ'লো, গ'লো যাই, যাই মাজ ম ত মাছ যেতিয়া মাজমজিয়া যেতিয়া পালো আধা পোৱাৰ পিছত এতিয়া কি হ'ল তোমাৰ একেবাৰে বানপানী দি ভৰ্তি হৈ আছে মানে আঁঠুলৈকে বানপানী আৰু বান আজি কালি তোমাৰ যিটো এ যিটো ধৰা এ সাধাৰণতে তোমাৰ বানপানীটোৰ ৰংটো যেনেকুৱা হব লাগে সেনেকুৱা নহয় একেবাৰে পানী বিলাক কলা পানী কলা পানী মানে তোমাৰ পুৰা নৰ্দমাৰ পৰা ওলোৱা পানী, নলা, নৰ্দমাৰ পৰা মানে সেই যে - টো মানে তোমাৰ অৱস্থা আছিলে নহয়, সেইদিনাখন মানে সেই অৱস্থাত ত' মানে মই দেখা পাই মোৰ যথেষ্ট খিনি বেয়া লাগি গৈছিলে মানে সেইদিনাখনৰ দিনটো মনত পৰিলে আজিও বেয়া লাগে দেই।
হয় মোৰো ঠিক তোমাৰ দৰে মানে এটা তিতা অভিজ্ঞতা আছে এই আমাৰ এ বানপানীৰ সময়ত মানে কৃত্ৰিম বানৰ সময়ত মোৰ ঠিক তেনেকৈ মানে মোৰ বিশেষ পৰীক্ষা এটা দিবৰ বাবে মই গৈ আছিলোঁ। গৈ থাকোতে মই মানে এ বাছেৰে গৈ আছিলো তেতিয়া - তেতিয়া বাছেদি গৈ থাকোতে হঠাৎ বৰষুণ আহিল মুখলধাৰ বৰষুণ, তাৰপিছততো এতিয়া ৰাজপথত পুৰা পানী উঠি গ'ল আৰু পানী উঠোৱাত মানে এতিয়া গাড়ী মটৰবোৰ আগলৈ যাব নোৱাৰা হ'ল নোৱাৰাহোৱাত মানে এতিয়া প্ৰায় যান যান জঁটৰ সৃষ্টি হৈ গ'ল ইফালেতো পানী বাঢ়ি আছে তাৰ পাছত মই মানে ভাবিলোঁ আজি মই যাব পাৰিমনে নাই এতিয়া পৰীক্ষাত সময়মতে গৈ পাম নে নাই সেনেকে মই ভাবি থাকোঁতে মানে এতিয়া সময় লাহে লাহে পাৰ হৈ গৈ থাকিল তাৰ পাছত আৰু মই সেই সেইদিনা মানে পৰীক্ষা লৈ যাব নোৱাৰিলোৱে আৰু সেনেকুৱা ধৰণৰ মানে মোৰ এটা তিতা অভিজ্ঞতা আছে আৰু সেই আমাৰ কৃত্ৰিম বানৰ সময়ত মানে বহুখিনিয়ে সমস্যা তাত মানে ভোগে আৰু বিশেষকৈ মই এতিয়া মনলৈ আহিল এই বানপানীবোৰ হ'লে মানে কি হয় আমাৰ বিশেষকৈ খাটি খোৱা হাজিৰা কৰা লোকসকলৰ মানে অতি বেছি মানে তেওঁলোকৰ সমস্যা সৃষ্টি সৃষ্টি হয় তুমি কি ভাবা?
হয় হয় এইটো একেবাৰে সঁচা কথাতে কাৰণ চোৱা যেতিয়া তেওঁলোকে যিহেতু দিন হাজিৰা কৰি খায় ন এ গোটেই দিনটো তেওঁলোকে কাম কৰিলেহে তেওঁলোকে মানে এবেলা এবেলা খাবৰ খাবৰ এমুঠি খাবৰ কাৰণে তেওঁলোকৰ উম মানে পইচাটো ওলাই যদি ধৰা বানপানীৰ ফলত তেওঁলোকে কাম কৰিব নোৱাৰে বা কামলৈ যাব নোৱাৰে আহ তেতিয়াতো তোমাৰ ধৰা তেওঁলোকৰ এদিনৰ যিটো ভা ভাত তাকে তেওঁলোকে য-এদিনত যিটো এমুঠি ভাত খাই সেইখিনিতো তেওঁলোকৰ মাৰা যাব। কাৰণ চোৱা তেনেকুৱা যিবিলাক দুখীয়া মানুহ আছে তেওঁলোকৰ মানে এ জমা কৰি থোৱা হিচাপে মানে একো পইচা নাথাকে। কাৰণ যিখিনি তেওঁলোকে উ দৈনন্দিন হিচাপে পায় দিন হাজিৰা পায় সেইখিনিতো তোমাৰ ধৰা খোৱা বস্তু কিনোতে বা বজাৰ সমাৰ কৰোতে গুচি যায় আৰু আজিকালি যিহেতু বস্তুৰ দাম হয় একো না একো নাথাকে আৰু ত' মানে তেওঁ আজিকালি চোৱা বস্তু বিলাকৰ দাম ইমান বাঢ়ি গৈছে চৰকাৰে ইমান দাম বঢ়াই দিছে ত' কেনেকে তেওঁলোকৰ জমা ধন থাকিব কোৱাচোন আমাৰ আমি ধৰা মাহেকত কাম কৰা মানুহ বিলাকৰে তোমাৰ না এ একো সাঁচতীয়া ধন ত' সেই তেওঁলোকৰ কথাটো দূৰৰো কথা।
উম তাকেই বহুত মানে অৱস্থা তেওঁলোকৰ একেবাৰে মানে চিন্তনীয় বিষয় দিয়াচোন এইটো। তেওঁলোকৰ মানে অৱস্থা একেবাৰে বেয়া হৈ যায় তাৰোপৰি মানে আৰু মই এতিয়া মনলৈ আহিলে এই বিশেষকৈ মানে গাঁও অঞ্চলসমূহত মানে যেতিয়া মানে আগতে মানে বহুত শুনিবলৈ পাইছিলোঁ যে মানে বানপানীৰ সময়ত মানুহবোৰ মথাউৰিত কাষত মানে থাকিবলগীয়া হয় স্কুল ঘৰত ওখ ঠাইত মানে এনেকৈ মানে কেম্প পাতি থাকিবলগীয়া হয়। তাৰ পাছত মানে ধৰা ৰিলিফৰ এনেকৈ মানে খাদ্য বস্তু আনি তেনে কৈ ৰাজহুৱাভাবে একেলগে তেওঁলোকে খায়। সেইটো মানে বহুত এটা দুখজনক বিষয় গাঁৱত মানে আৰু বিশেষকৈ মানে গাঁওবোৰত এই যেতিয়া বানপানী হয়, তেতিয়া ঘৰ সমস্ত ঘৰৰ বয় বস্তুটো নষ্ট হোৱাৰ লগতে এই মানে পশুধনৰো ক্ষতি হয়। গাই গৰু পানীত উটি যায়। কি ভাবা তুমি?
সঁচাকে সঁচাকে মানে এটা মানে মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি হয় দেই। সেই সময়ত তোমাৰ আ আমি দেখা পাই থাকো, বিশেষকৈ এই গাওঁ অঞ্চল বিলাকত। যেতিয়া মানে বানপানীৰ সৃষ্টি হয়, মানুহৰ যি মানে খেৰেৰে সজা যিবিলাক প্ৰজা থাকে বা খেৰেৰে সজা, সেইবোৰ মানে পুৰা পানীত ডুব যায়। তেওঁলোকৰ ঘৰৰ যিখিনি বয়-বস্তু থাকে, সা-সঁজুলি থাকে সেইবোৰ নষ্ট হৈ যায় পানীত তোমাৰো উটি ভাঁহি যায় এইপিনে। লগতে তোমাৰ যিবিলাক জীৱ-জন্তু থাকে গৰু, ছাগলী সেইবোৰ মানে বান পানীত আ উঠি যাই পিনে মৃত্যুমুখত কিছুমানে পৰিবলগীয়া হয়। বা কিছুমানৰ যথেষ্ট খিনি সমস্যাৰো সৃষ্টি হয়। লগতে আমি বাতৰিত পাই থাকো ন যে বানপানী যেতিয়া হয়। তেতিয়া তোমাৰ মানুহ বিলাকে কি কৰে কলগছৰে না নাওঁ বনাই পিনে তেওঁলোকে ইফালৰ পৰা সিপা-সিপাৰ যায়, তাৰপিছত শিবিৰ পাতি থাকিবলগীয়া হয়। আৰু তেতিয়াতো ধৰা তেওঁওলোকৰ হাতত মানে খাবৰ কাৰণে বা থাকি অ' পিন্ধাৰ কাৰণে একো সা-সজুলি নাথাকে বা খোৱাৰ কাৰণে একো আহ মানে হয় একো ধন নাথাকে। অ' যাৰকাৰণে যাৰ জৰিয়তে মানে তেওঁলোকে কিনি ল'ব পাৰে খোৱাৰ কাৰণে বস্তু উপযোগী বস্তু বাহিনী আহ, তেতিয়া মানে ধৰা আমাৰ চৰকাৰী সাহায্য চৰকাৰেও মানে সাহায্য দিয়ে, তাৰ লগতে কিছুমান ধৰা অ, সমাজ সেৱী আছে, যিবিলাকে মানে ধৰা এনে ধৰণৰ বানপীড়িত মানুহক সহায় কৰে। তেওঁলোকৰ খোৱাৰ কাৰণে যোগান ধৰে, কাপোৰ কানিত যোগান ধৰে, কম্বল দিয়ে। এনেধৰণৰ বস্তু খিনি তোমাৰ বাতৰিত পায়ে থাকো দিয়াচোন। এইবোৰ এনেকুৱা ধৰণৰ বাতৰি পালে মানে মনতো ভাল লাগে যে ঠিক আছে তেওঁওলোকৰ এ থাকিবৰ কাৰণে ঠা ঠাই নহ'লেও, যিখিনি ধৰা তেওঁলোকৰ জৰুৰী বস্তু খোৱা লোৱা পিন্ধা সেইখিনিতো মানে এ কম চে কম তেওঁলোকে পাইছে, চৰকাৰী সাহায্য হ'লেও বা বেলেগ কিছুমান মানুহে তেওঁলোকক সহায় কৰি কৰা হিচাপেও নহয় নে।
হয়-হয় তাকেইতো। সেইটোৱে মানে এতিয়া তেওঁলোকৰ মানে আৰু বানপানীতো মানে শেষ হৈ যোৱাৰ ভাল পিছত তাৰ পিছতো মানে বহুতো মানে ৰোগ ব্যাধি, মহামাৰী এনেকুৱা সৃষ্টি হয় আৰু মানে ঘৰ তেওঁলোকৰ ঘৰসমূহত যি মানে পলস পৰে সেইসমূহ মানে এ বা মানে ভাল কৰোঁতে বানপানী মানে শেষ হোৱাৰ পাছতো আৰু এটা মানে ভয়া ভয়াৱহ পৰিস্থিতি এটাৰ সৃষ্টি হয়। তেওঁলোকে ঘৰলৈ আহি সেইসমূহ মানে মানে আৰু মানে বেছি দুখজনক পৰিৱেশৰ সৃষ্টি হয়। গতিকে মানে এই বানপানী সমূহৰ প্ৰতি মানে চৰকাৰে বাৰু বৰ্তমান বহুখিনিয়ে এতিয়া ভাল কৰিছে দিয়াচোন। এই আগতেতো আমি মানে প্ৰায় ঢকুৱাখানা, লখিমপুৰ এনেকুৱা ঠাইবোৰত মানে বানৰ যি বিভীষিকা পৰিস্থিতি সেই বিলাক মানে আমি প্ৰায় শুনি আছিলোঁ, দেখি আছিলোঁ। কিন্তু বৰ্তমান পৰ্যায়ত মানে সিমান এটা নহ'লেও, অকমান মানে সকাহ হৈছে ৰাইজক।
হয়-হয়, একেবাৰে সঁচা ঠিকে, ঠিকে, ঠিকে কৈছা দেই তোমাক কথাৰ লগত মই একমত। বাৰু আজি তোমাৰ লগত এই বিষয়টো ওপৰত কথা পাতি যথেষ্টখিনি ভাল লাগিল দেই।
হয়-হয়, মোৰো ভাল লাগিল দিয়া। নতুন এটা বিষয়ত কথা পাতিম। উম' ঠিক আছে। অ-অ, ঠিক আছে ধন্যবাদ।